হেল্ল' আহ কি আছে আছে তোৰ কি খবৰ?
হেল্ল'।
হেল্ল'
অ কলি শুনা পাইছ
তোৰ কি বৰ বোলো?
আছো আছো চলি আছে
অ বাকী গৰম কেনেকুৱা
গৰম বহুত বে নকবি থাকবো পাৰা নাই।
অ গৰম আছে তাৰপিছত তোৰ এয়া কি কয় ফেন চেনো কাম নিদিিয় ইমান গৰমত হাবা গৰম বৰ
অ একদম গৰম বতাহ আহে অ
অ বাকী, বাকী তোৰ হেৰি, কি কয়? মই তাৰমানে, তোৰ কল কৰিছিলোঁ মানে, এটা কথা লৈ কেনে, তোৰ মানে লেপটপ এটা কিনিম বুলি ভাবি তোমাৰ, এ কিবা মানে, চাজেষ্ট কৰ চোন ভাল চাই কিবা। অ ভাল চাই কিবা এটা
লেপটপৰ ইণ্টাৰনেটৰ বাজেট তোমাৰ ওপৰত তোৰ ওপৰত কথা।
বাজেটটো তোৰ থা থাৰ টিৰ পৰা ফিফটি মানৰ ভিতৰত।
ফৰটি, ফিফটি তেনেহ'লে, তই তে কি কিনিবি? ৰাইজেন ল'বি নে ইনটেল ল'বি?
অ' হ'লে হ'ল আৰু মানে, গেম-চেম খেলিব পাৰা। অলপমান তোৰ মানে, গেম-চেম খেলিব পৰাকে তেনেকুৱা টাইপ লাগে। উম ভাল চাই, ভাল গ্ৰাফিক্স কাৰ্ড হ'লে হ'ল। গে গেম চেম খেলিব পৰা হ'লে হ'ল। তেনেকুৱা এক বাৰ। সেনেকুৱা চাইডৰ অলপমান মানে সেয়া থাকিলে, মানে মানে, সেয়া আৰু মানে বস্তুটো ভাল হ'লে আৰু প্ৰচেচাৰটো ভাল হ'ব লাগে তোৰ মানে। গেমটো খেলিব পাৰা হ'ব লাগে। লেগ-চেগ বেছি নামাৰে আৰু গ্ৰাফ ফিচাৰ এখন থাকিলে ভাল আৰু তেত তে গেম খেলিব পাই গেল
আছে, মোৰ চিনাকি আছে ৰ অ' মই লৈছিলোঁ। মই আছুছ লৈছোঁ, আছুছ টাফ লৈছোঁ।
আহ
পৰিছিল ফিফটি ফাইভ প্লাছ পৰিছিল, হা তাতে ল'ব পাৰা বেয়া নহয়, বা আছুছ নাই নাইট্ৰো বেয়া নহয়, নাই এচাৰ নাইট্ৰোটো বেয়া নহয়।
এচাৰ নাইট্ৰো ন? এচাৰ নাইট্ৰো কিমান পৰে?
ইমানে পৰিব ছাগে পঞ্চাশ মান পৰিব ছাগে।
পঞ্চাছ মান পৰিব। অ।
এব বোলো ভি ৰেমটোহে লবি, তে ছিক্স জিবি লবি। আজিকালি ফৰ জিবি ভি ৰেম লৈ লাভ নাই। ছিক্স জিবি ল'লে ভাল মোৰ ফ'ৰ জি বি মইতো ক'লে গ'ল। ছিক্স জি বি ভিম ৰিম ল'লে ইন ফিউচাৰ নহলে ভিদনটো বেলেগ ইটো ৰাণ বেলেগ।
ফিৰেম মানে কি আৰু?
গেমটো প্লে কৰে, দিপেণ্ড কৰে কিবা গেম কিছুমান গেম যেনেকে ছিক্স। ফ ফৰ কাৰণে অলপ বেছি সেই লাগে এটা থাকে না পাৰ্টিকুলাৰ
অ', অ' মানে এইটো অ' ভি ৰেম। কিমান হ'লে ভাল?
ন-ন, ছিক্স টো এইট নিচিনা এইট থাকে,
অ', ভি ৰেম ছিক্সৰ পৰা মানে গেমিং বুলি ক'ব পাৰি আৰু লে-লেগ না। অ ছিক্স আৰু তোৰ নৰ্মেল ৰেম কিমানটো?
নৰ্মেলমপুৰ সেই ছিক্সটিন নেকি? ছিক্স টিনা।
নৰ্মেল ৰেম ছিক্সটিন হ চলি যায় আৰু
আই কি ল'বলৈ কাম্বু থাকে নহয় ন নৰ্মেলটো ডে টো আহিব কাৰণেও
অ, সেইটো ল অ, অ। তাকে তোৰ প্ৰচেছাৰটো ৰাইজে ন'।
আহ' হা।
প্ৰচেছৰটো ৰাইজেন ন'।
অ প্ৰ প্ৰাইজ ছেভেন থাউজেণ্ড চিৰিজ। এতিয়া কিছুমানে ইনটল প্ৰফাৰ কৰে।
অ' অ' ইণ্টেল ইণ্টেল হ'লে তোৰ আই ফাইভ মানৰ পৰা গেমিং পায় নেকি ইণ্টেলৰ।
উম, উম। গেমিং পায়। অ'। কিন্তু আ-আ গ্ৰাফিক্ট ষ্টাৰ্ট আৰ্টিষ্ট ফটি চিৰিজটো লবি।
আৰটিক ফৰ্টি।
উম।
তাৰপিছষ্টাৰ আৰ্টিষ্ট শিকি ললে মানে গেমিং হৈ যায় নেকি?
গেমিংৰ কাৰণে ব-বে মানে এতিয়া থাত ঠিক ঠাক আৰু ধুনীয়া ধুনীয়া মোড চলব।
অ' গ্ৰাফিক্স কাৰ্ড কি এন ভি ডি আৰ লৈছে ন?
অঁ অঁ থিকে বাকী তোৰ হেৰি কি কয় লেপটপতো তোৰ মানে তেন্তে কীবৰ্ড ছীবৰ্ডু লৈছ আই গেছ
অঁ এক্সটেনদেদ কীবৰ্ড এক্সটাৰ্নেল কীবৰ্ড এক্সটাৰ্নেল কীবৰ্ড ইউজ কৰা হয়। এক্সটাৰ্নেল কীবৰ্ড লগতে দিছিল মোক উম লগতে দিছিল। মাউচ মাউচো লৈ লবি এটা ৱাইৰলেছ ৱাইৰলেছে লবি ৱাইৰলেছ মাউচ
এক্সটেন্দেদ কীবৰ্ড লগতে মাউচো দিছিল। মাউচ নোহোৱাকেতো এনেও গেমিং
পাৰ সেই কিনব পাৰ এ কন তলৰ পাই যাওঁ।
তোৰ মানে হেৰি কি কয় মানে তোৰ বাজেট ফিফটি থাউজেণ্ড হলে আৰু ভাল গেমিং লেপটপ
অঁ আৰু কেতিয়াবা অফাৰত বহুত দামী দামী লেপটপ কমতে পায়
অ' সেইটো অনলাইন কিনব লাগব আৰু অ' মেকো লব পাৰে কামৰ কাৰণে মেক কিমানত বা আহে?
মেকটোতো ন মানে সিমানেই হব ষাঠি সত্তুৰ সত্তুৰ আচ
অ' সত্তুৰ আচি অ' সত্তুৰ আচি তোৰ মেক মেক ল'লে কাম চাম কৰিব পাৰি আৰু এডিটিং চেদিতিং কিবা
উম পাৰ আগৰ লেপটপটো কি হ'ল।
আগৰ লেপটপটো প্ৰব্লেম দি আছে এটো কাৰণে সলাই দিলোঁ।
উম
সেইটো মানে ললে ভাল চাই ল'ম আৰু বেছিদিন চলাকে।
অ' অ'
সেইয়া আৰু মানে ভাবিছো তোৰ কি কয় তোৰ মানে মোবাইল এটাও লও নেকি
কি আ কি মোবাইল লবি?
মোবাইল ললে তোৰ তাকে ভাবিছো তোৰ ছেমছাংগে লওঁ নে আৰু কিবা বেলেগ ব্ৰেণ্ডৰ চাওঁ
ছেমছাং নলবি ইউচ কৰিছ এই চোন। বেলেগ এটা ল এপেল হব ন যা
অ', এপ্পেল ল'ব পাৰি ন, এপ্পেল ল'লে লেটেষ্টটো ল'ব লাগিব ছিক্সটিনটো ল'ব লাগিব তেতিয়াহে কাম আছে।
উম'
ছিক্সটিনটো ল'লে তেতিয়া লেটেষ্ট হয় আৰু, নহলেতো এই যে আমাৰ যে লগৰ এটাই যে লৈছিল ওৱান প্লাছ এ তাৰ কি মডেল আছিল এইটো?
নন্দচ নত ফাইভ নত
নত ফাইভ ন কিন্তু মোবাইলটো মৰ টোৱা লাগে ত পুৰা শ্লিম হয় একদম বঢ়িয়া লাগে পিছফালে গ্লাছ পেক
অ', এইটো ভাল, কেমেৰাটো ধুনীয়া
কেমেৰাটো ধুনীয়া অ', কেমেৰাটো বঢ়িয়া তাকে দেখি মোবাইল সেইটো কিমান দাম হয় নৰ্থ পেটটো
নত ফাইভটো কিমান পৰিছিল বা থাৰ্টি পৰিছিল নেকি তাৰ টোৱেন্টি টোৱেণ্টি চেভেন থাৰ্টি মান পৰে চাগে
অ', অ', অ' প্ৰচেচাৰটো কি হয় নৰ্থ ফাইবৰ
তাৰ সেই নেকি স্নেপ ড্ৰেগন যে এইটো নেকি নতুনটো চাগে
এজেঞ্চি
জিম থ্ৰী নে চেভেন এচ কিবা এনেকুৱা আছিল ৰ'
এচ এম চি নাপায় নেকি থাৰ্টি থাউজেনত
বেলেগও হ'ব পাৰে দেখোন ভাল কিন্তু গেমিঙে হয় তাৰো আজিকালি চব ফোনে গেমিং দিছে পৰা যদি তই থাৰ্টি থাৰ্টি ফাইভ থাৰ্টি মান থাকে দিয়েনে
মন থাকে অ' আৰু আজিকালি লৌৱাৰ ৰেণ্ডত ফোনে নাহে দেখোন চব থাৰ্টি থাউজেন মান মিনিমাম বাজেট ৰাখাবাই লাগে ফোন এটা ভাল চাই লোব
ফাইভ জি পায়। ফাইভ জি ফোন ইউজ
ফাইব জি ফোন নেটৱৰ্কও ফাইভ জি না আজিকালি পুৰা একদম আজি কালি আনলিমিটেড পাই, অ সেইটো কাৰণে অ ফাইভ জি ফোন বোৰ এ সেইকাৰণে লাভ হৈছে, আজিকালি আনলিমিটেড দি দিয়াৰ কাৰণে মানে বস্তুতটো তোৰ মানে। সেয়া আৰু ফাইভ জি ফোন এটা থাকিলে নেটটো আনলিমিটেড পাবি আৰু ৰিচাৰ্জ কৰি ললে।
সেইটো হয়, আৰু তোৰ সেই কিছুমান ফোন একশ আঠ হাজাৰ চলে বেটাই থাকে
আঠ হাজাৰে আহ মোৰ ফোনৰ বেটাৰীটোও কম নহয় এইটো এটা দি প্ৰব্লেম
পাৱাৰ বেংক ইউজ কৰিব লাগিব
হা
পাৱাৰৰ পাৱাৰ বেংক ইউজ কৰিব লাগিব বেলেগ অপচন নাইতো
অ' পাৱাৰ বেংক পাৱাৰ বেংক পাৱাৰ বেংক তোৰ ন হেৰি পাৱাৰ বেংটোৰ হেৰিত পায় বিংকিত ৰিংকিত নহ'লে তোৰ ইষ্টামাৰ ফিষ্টামাৰত তোৰ দু হেজাৰ এম এইচত তোৰ আমাৰ লগৰ এটাই লৈছিল। দহ হাজাৰ এমিতি চ তোৰোৰ সয়া তায় কি কয় তোৰ বাৰশ মানত পায়। সেইটো পাৱাৰ বেংকৰ খাচিয়াত কি হয় তোৰ যদি মানে ম টো মোবাইল টো ৱাইাৰলেছ চাৰ্জিং সেইয়া কৰে। মইতা মানে ওৱায়ৰলেছ ৱায়লেছ মে এটা মেঘনেত থকা কেছ এটা পায় মেগনেট থকা কেচটো যদি লগাই ল লগাই ল'লে সেই পাৱাৰ বেংক তো ৱাইলেছ চাৰ্জিং হয় পিছফালে লগাই কেনে আম পকেটতৈ ঘূৰি থাকিবাৰ এক তাৰ চাৰ নালাগে আৰু
অ' অ' । মানে
ৱাইাৰলেছৰ ফাৰ্ষ্ট চাৰ্জিং ন? হয়
সেইটো বহুত টাইম লাগ চাৰ্জিঙত এবাৰ লগৰ এটাৰ লগত যাই আছিলো চাৰ্জিং ভাল তলবু দিছে না আইফোন আছে তাৰ ৱাইৰলেছ চাৰ্জ যদি লগাইছে কিমান এম এছ গম নাপাওঁ কিন্তু ইমানেই শ্ল' চাৰ্ চাৰি পেৰ্চেণ্টো হোৱা নাই বে
পাৱাৰ বেংক লেছ চাৰকে
চাওঁক প্ৰথম কথা মানে মেগনেট মেগনেটো কি লুজে আছিল নে নাজানো মানে সেইয় আছিল কিবা খুলি খুলি যায় কানেক্ট নহয় ভালকে।
মানে আজিকালি পাৱাৰ সৰু সৰু ওলাইছে ন একানে বঢ়িয়া আছে দহ হেজাৰ এ মে চ
অ সেই সৰুৱে থাকে অ
বঢ়িয়া মানে পকেটত লৈ ঘূৰিব পাৰি আৰু আৰু আচ্ছা। উ। সেইয় আৰু দে তেতিয়াহ'লে এই আৰু লেপটপটোৰ কাৰণে সুধিব ফোন কৰিছিলো দে হ'ব দে আহ আহ হ'ব দে আহ ৰোৱাৰ দিনাখন কল কৰিম দে আহ আহ দে আহ দে আহ গুডবাই।